কিগ কৰিয়ছা।
এয়া এনে আছো চাহ খাই বহি আছো। তুমি কি কৰিছা।
মইো এ আছো এনে খুৰী ছোৱালীজনী আছে তাইৰ লগতে আছো। অলপ-অলপ পাইছো আৰু।
উম, মাহাতটো ভালনে।
ভাল - ভাল তোমালোকৰ?
উম, ভালেই- ভালেই খোৱা বোৱা কৰিলো নাই?
এই অকণমান আগত ভাত খাইছ।
অ, কিহে খালা।
ভাত মাছেদি
অ - অ।
বেমাৰ হৈছে যদিও মানে বাচি থকা নাই আৰু খাইহে আছো চব।
উম, খাই দিব লাগে - খাই দিব লাগে। বাচি থাকিলে বেয়াহে অ, সেইটোয়ে বাচি থাকিলে বেয়া আহে।
তুমি ভাত খালা নেকি।
মই ভাত খোৱা নাই ৰাতিপুৱাই খোৱা। তাৰপা ৰাতিপুৱা মানে অলপ দেৰিকে খাই দিলো যে নট মান দছটা এঘাৰট মান বাজিলে নেকি। তাৰপিছতে আকৌ আবেলি আকৌ মই এটামান বজাত চাও যে তেতিয়াহে আকৌ দৌৰিবলৈ যাবলে হয়গে নহলে নাখাওৱে মানে। এতিয়া চাহ অকন খাই দিলো আৰু।
উম, অ,
তাকেই দৌৰিব দৌৰা আগত তেনেকে খাই যাও অ, যাম বুলি ভাবিছো। তাকে বা হেৰি বোকা হৈ আছে নেকি তাত।
তাকে বৰষুণে জি দিছে আৰু। তাকে।
পুৱোৱা যাম বুলি ভাবিলো। মানে বৰষুণো দি আছিলে কালি একেবাৰে পানী হৈ আছে চাগে যাবই উঠিবই। মন নগলে
ৰাতিপুৱা যে উঠিব মনে নাযায় পাই। মইতো আজি ৰাতিপুৱা দচটা বজাতছো উম, মই দছটা বজাত উঠিছো ৰাতিপুৱা।
মই বাৰু নটামান বজাত উঠিছো।
তাকে ৰাতিপুৱা ইমান ভাল লাগে শুইে তাতে আজি মোৰ ৰাতিপুৱা ইমান কাহে ধুইছে নহয়।
উম, মই স আধা কি বুলিল কয় তোৰ চাৰিট মান বজাত যদি বা তিনটামান বজাত সাৰ পাই যোৱা হয়। তাৰপা ঘ - ঘাই নোপোৱা হয় একদম মানে আঠটা নটালৈকে খাৰেই নাপাও। কেলে তেনেকুৱা হয় জানো সেইটো অকনমান টাইম হে অকনমান টাইমহে সাৰ পাও তিনটামান বজাত তাৰপা যেতিয়াই মানে সাৰ পালে আৰু ৰাতি তাৰ পিছতে টোপনি যাওঁ একো গমেই নাপাওঁ মানে। আঠটা নটা বাজি যায়গে।
তাকে মোৰ যে সেই কালি দুটামান বজাত সাৰ পালো আৰু তাৰ পাছত হোম বুলি ভাবিলো ৰাতি কোবাই ইমান কহে ধৰিছে। সেইটো কাৰণে আৰু ৰাতিপুৱা দেৰিকে উঠিছো।
আহ ছোৱালীজনী বৰ হেৰি কৰি আছে ন?
মা নাই যে ঘৰত মাক বিচাৰি আছে আকৌ।
অঁ অঁ।
মা পথনে পৰা বিচাৰি ফুজছে বৰমা বৰমা অ বমা। ম - মা আমাৰ মা ন থাকিলে তাই ঘৰত থাকি বেয়া বাই ঘৰৰাৰ চিঞৰি চিঞৰি থাকি যাব বাৰ।
উম। সৰুৰ পৰাই তাতে থকা নহয় জানো।
সেয়া অ ববো মাটিছে এবাৰ। তাই মানে মানুহলৈ মনত আহিয়ে আছে কলে গ'ল দেখা নাই বুলিব।
উম।
উম।
তাকে হে অ
চাই বিচাৰি উলাই
উম ল'ব‌ ল'ব
কতনো শিকে অ ইমান ধুনীয়া ধুনীয়াকে মাতে এতিয়া বৌ বুলি আমি নামাতো এই ওচৰ সেৰি অলপকে মাতে ছোৱালী দুজনী মানে সিহঁতক মতা চলিলে নেকি অ অ ববৌ বৰমা মা বুলি মাতিব আকৌ আকৌ মাতিছে আকৌ মাতিছে বৰমা মাতা বৰমা।
তাৰপৰা মা কলে গ'ল।
মা এই পথাৰত গ'ল আকৌ
উম উম তোমাৰ লোকৰ মাটি ৰুইছে।
উ আমাৰ নহও বাৰু খুৰী এজনী ঘৰত।
আমাৰ ৰোৱাগে নাই বাৰু তেনেকে ৰুব হোৱাই নাই।
উম, উম।
তাকে তোমালোকৰ ৰুইছে নে?
আমাৰ তাকে মায়ে নাই ৰোৱা নাই বাৰু আমাৰ তাকে মায়ে হেৰি কঠীয়া তুলি আছে।
অ,
মই কঠীয়া তুলিব নোৱাৰো যে মে মই অ নোৱাৰো মানে মই হেৰি কি কয় তো বেমাৰ হৈ আছো যে
উম।
আমি অকল যোগাৰ চোগাৰ দি আছোঁ আৰু চাহ দিছো, কিবা দিছো।
উম।
মইহে এইবাৰ যোগাৰ দিয়াহে। যোগাৰ দিয়াতকে মানে হেৰি পথাৰলৈ যোৱাই ভাল।
যোগাৰ দি ভাল পাওঁ।
উম পথাৰত এটা কাম ঘৰত ইমান খোপা কাম নহয় মোৰ মথা গৰম হৈ যায়।
মই হেৰি আকৌ ৰ'দত থাকিব নোৱাৰো যে।
উম।
পোৱা হ'লে একো নাই আজি কিন্তু বতৰটো ধুনীয়া দিছে আকৌ।
এইকেইদিন বতৰ ভাল মাটি ৰুবলে গৰমতটো বাৰু আ ছে কিন্তু পথাৰত বতাহ মাৰি থাকে।
বতাহ মাৰে অ', বতাহ পথাৰলৈ ওলোৱাই নাই।
অ'। ময় সেই সেইদিনাখনিও গ'লো আৰু অকমান ৰুবই নোৱাৰিলো, কেলে জানো হাতটো একেবাৰে
বিষাইছে নহয় একেবাৰে, তালৈকে বিষাইছেগে। হাতটো বিষাইছে, বিষাইছে একদম, সেইকাৰণে ৰবই নোৱাৰিলো। তাৰপা গুচি আহিলোঁ আৰু।
উম, সেইটোয়ে, মই বাৰু ৰুই ভাল পাওঁ দেই ধান কটাতকে।
উম, উম, ৰুই ভাল লাগিব। বোকা আমাৰ, নাজানো দে কেতিয়া দিয়ে।
অ'।
আহিবা ৰুবলে।
উম, যাম, যাম।
ৰুবলৈ নাহিলেও, এনেই আহিবা আৰু।
উম, যাম বাৰু।
উম, তোমালোকৰ বাৰু ইয়াতে আছে মাটি, উম।
কঠীয়া ডাঙৰ হোৱাই নাই। আমাৰ প্ৰথমতে কঠীয়া পাৰিছিলে, কঠীয়াটো মানে ন আকৌ মানে সেইখিনি হেৰি কৰি তাতে মানে, হাল বাই মেলি আকৌ ৰুব লগ কঠিয়াত দিব লগা হৈছে।
অ', বেয়া হোৱা নাই নে?
উম, বেয়া হোৱা নাই বাৰু। বেয়া হৈছে যদিও মই নাজানো। মানে চোৱাগে নাই যে।
উম, উম।
চালে, এনে কি একেবাৰে মই পঠাৰলে যাওঁ, মই কঠীয়া তুলিব নোৱাৰো ইমান মানে।
উ, আমাৰ হেই আগতীয়াকে হেৰি কৰিলে পাই এইবাৰ।
উম, মানুহ-মানুহ প্ৰাইবিলাকৰ ৰুবই, ৰুই এশ, মানে শেষেই হ'ব হ'ল।
অ', আমাৰ এইখিনি বৰ্তাহতৰ ঘৰৰ ৰুব হ'লে, ৰুই শেষে হ'ব হ'ল। ওচৰ মানে, ইমানো ওচৰ নহয়। উম, আহিবা আজি। ৰাতিপুৱা, ইমান আম খাবলৈ মন গৈছে, আম এতিয়া শেষ হ'ল যে।
উম।
আম খাবলৈ মন গৈছে, তাৰ পৰা গছজোপাৰ তলত চাইছো দেখি-দেখো নেকি। তাৰপা শুনিছা নে? তাৰপিছতে আৰু দুটা দেখিলোগে আৰু।
উম।
দুটা দেখাৰ পিছত আৰু পাৰিলো। পাৰি, অ', প্ৰথম এটা দেখিছিলো, তাৰ পিছতে আকৌ এটা দেখিলো। তাৰপা পাৰি লৈ পাৰিয়ে খালো আৰু তাৰ পিছত আৰু খাব মন গৈছে নহয়।
অ', আমাৰ ঘৰ আম আছে মানে আমাৰ ঘ-য হল যোনোপা সৰহকে লাগে সেইজোপা মানে পথাৰৰ ফালে, পথাৰতে গোটেই আমুৰ পৰা পানী হৈ আছে, উঠাবও মেলিব নোৱাৰে তাতে বা আমখিনি তাতে গ'লাও।
উম, উম, এইবাৰ-এতিয়া লাগি আছে নেকি?
এতিয়াও আছে গছত এটা, দুটা। উ, এজোপা ধেৰ লাগিছিলে। একদম এগালমান লাগিছিলে সেইজোপা কাটিব পেলালে মানে টপলা কে। অ, ৰ' ওপৰত ধৰি লওক বতাহ আহি যে আৰু এইবাৰ যিহে বতৰ। ইমান বানপানী খিনি হৈছে নহয়। নহয় ভিডিঅ' বিলাক চালে কিবা লাগি যায় দলং ইমান পকা পকা দলং ডাঙৰ ডাঙৰ উতাই। উঠাই লৈ গৈছে। বাওঁকে আমাৰ এইকন জেগাকন ভালকে চেফ হৈ আছে বুলিহে।
চাবা আৰু বেছি বছৰ নাই আৰু খুব। পাঁচ বেছি ছ পাঁচ বছৰ ছয়বছৰ মানৰ পিছত এ আমাৰ ইয়াতো হ'ব তেনেকুৱা।
তাকে অই। এতিয়া আকৌ আমাৰ পুৰা পানী হৈ যায় নহয়।
উম তাকেই আৰু আমাৰ বাৰু এইফালে হয় পাছফালে আমাৰ। দেখিছাই নহয় নদীখনৰ সিখনত। গোটেই বগা হৈ যায়।
পানী দিয়ে হয় আমাৰ আগফালে সেই দলনিখন গোটেই পানীয়েই।
উ তাৰপৰা আকৌ এই উম নামঘৰ ওচৰৰ নদীখন সেই খন।
উম সেইটো।
এতিয়া এ পুখুৰীটো খান্দি দিলে যে।
উম।
পানী খিনি মানে বেছি একদম ঠেলি সিঁচি যোৱাৰ নিচিনাকে লাগে।
নক'বা। অ পুখুৰীটো সেইকণত খান্দিছে সিহঁতৰ নিজৰে হেৰি হব পাছত গোটেই আৰু ওচৰত থকা বান মানুহ। ঘৰ গোটেই পানীয়ে পুত খাব নহয়।
অ এতিয়াতো পোত খাইছে নহ সিহঁতৰ এই ওচৰৰ মানুহ ঘৰ যে। সেইখিনি গোটেই এবাৰ হেৰিয়লৈকে পানী সোমাইছে।
তাকে সেইটো আকৌ বেয়া কৰিছে সিহতি।
উম।
অ মানুহ ঘৰ ইমান হেৰিও নহয়।
পিছত যদি হেৰি হয় সিহঁতে। সিহতে এই কি কয় এইটো মাটি চাটি উঠাই লব পাৰিব বাৰু মাটি উঠাই দিলে ভাল হৈ যাব।
অ তাকে ইঘৰ পৰা হেৰি কৰিব কিন্তু এই কাষতে থকা ঘৰ অলপ বেছি হেৰি হব। বা
উম উম।
তাতে আৰু মানুহৰ ইমান অৱস্থা পাতি ভালো নহয়।
তাকে লৰা ছোৱালী এৱাও নাই কিবাও নাই।
নকবা আৰু পাই।
বেয়াও লাগে পাই ল'ৰাটোলৈ। অ যাম অ।
অহ এই ভৰি ভগা ছোৱালীজনী ভাল হৈছে নে নাই।
তাইৰ। ভাল হোৱা নাই অলপ বিষ হৈয়ে আছে হেনো। তাকে আজি আজি নাহে। তাইৰ কলেজৰ কিবা এচাইনমেন্ট কিবা কিবি জমা দিব আছে। তাৰপৰা তেনেকা তাই হেৰি। আকৌ মাজেতে। ইউ পি লৈও যাব নেকি উত্তৰ প্ৰদেশলৈ। সিটো এনচিচি হা।
অ এনচিচিৰ কাৰণে।
অ এনচিচিৰ কাৰণে উত্তৰ প্ৰদেশত কিবা কেম্পিং হব চাগে।
অহ। ভাল আৰু তাইৰ ভাল সিহতৰ ঘৰৰ পৰাও। দিয়ে দেই যাবলৈ।
অ'।। উম সেইবোৰত যাবই লাগিবই আৰু সেইবোৰ কিবা এটাতো সেইটো কিবা এটাৰ কাৰণ ণটো সেইটো সেইবিলাক কৰি আছে ন'। আৰু চাৰ্টিফিকেটখন পালাটো বহুত ভালে। আৰু নিদিলেও নহ'ব নহয় ঘৰৰ মানুহে।
তাকে আমাৰ আমাৰ বিলাকত নি
না মোকো দিলে কিন্তু কিন্তু মোৰ হেৰি হ'ল আকৌ এডমিচনত মাহঁতে পইচা দিব নোৱাৰিলে। সেইকাৰণে অলপ হেৰি হ'ল। এন চি চি টো ল'ব নোৱাৰিলো আও, তেতিয়াই যদি মই লৈয়ে থাকিলো হেতেনে আৰু এডমিশ্বনটো কৰি ল'লো হয় তেতিয়া এতিয়ালে মই কেম্পিং কৰিব পাৰিলো হয়। আমাৰ এইবাৰ ছোৱালী খিনি ধেমাজি নে ক'ত যাব দিব নেকি? ধেমালি ডিব্ৰুগড় কিবা তাত।
উম।
সহঁত দেখিল মো বেয়াই লাগি যাই দেই।
তাইে কলেজত যেনিটা সমান নহয় আৰু পায়
উম উম অ', হ'ব দিয়া মই ফিল্ডলৈ যাওঁ। টাইম হৈছে।
আহ অ ঠিক আছে হ'ব।
উম উম হ'ব দিয়া।
উম।